আহ এয়া আছ আছো দিয়া। আজৰি হয় অ' দিনটো গৈছে আৰু।
উম, মোৰ মই মানে হাঁহ কুকুৰা অলপ পুহিছিলো নহয় তাকে মানে ভিতৰত ভৰাই আছো আৰু লাইন লাহে লাহে মানে মানে দূৰলে অ পঢ়িছো ৰবা এই দহ হেজাৰ এটা পাইছিলো যে আত্মসহায়ক গোটৰ পৰা মানে সেইটো পৰাই মানে কিনিছিলো
অঁ ভালে কৰিলা
মুৰ্গী অলপ তাৰচত হাঁহ এনেকে কৰি তাক তাকে অলপ পোহপালন কৰিছো আৰু। কিনো কৰিম পইচাটোতো এনেই কণী পাৰিছে দিয়া বহুত। খিনিয়ে মানে প্ৰথমতটো বেছি অনা নাছিলো নহয় এতিয়া কণী পাৰি আছে। কণীও মানে বিক্ৰী কৰো। আৰু ঘৰতো লাগেই দিয়া কণীটো। অ উমনি দিও উমনি দিয়া কআ এইবোৰ চব শাহুমাই চাই মানে মই এনেই চাউল তাউল দিওঁ চাই থাকো ক'ৰবাত দূৰলে গৈছে নেকি
অ এই দূৰলে গ'লে বেয়া গম পাইছানে আমাৰ আক' মই দহ হেজাৰ অ আমাৰ আক' মই দহ হেজাৰতো হেৰি কিনিলো বস্তু চেওৰি এজনী কিনিলো চেউৰি যে অ এতিয়া স তোৰ আকৌ অকন দীঘলীয়া ন
দীঘলীয়া আৰু উম উম উম ডাঙৰ হা অ আছে অ অ এইটো দিও কিবা এটা কৰিব লাগিব আমাৰ মানে খাহুমাৰ শাহু মায়ও মানে সেই চেউৰি এজনী কিনিছে দেই মানে এতিয়া এ প সৰু হৈ আছে আৰু সেনেকেই সেইটো পইচা নিমিলে সৰু এইবাৰ আৰু সেই কেইটা দিনত কি জানা দামো বাঢ়িছিলে মানে বহুত মহিলাই বজাৰলৈ বহুতে কিনিছিল যে অ
আৰু মাইকী মানুহে যে পইচা যে অ এনেকুৱাকে পইচা পালে এনেই নেখেদা এবাৰ ন কিবা এটাটো কিবা এটা ল'বই আৰু ন মোৰ এবাৰ কি কৰিম অ মানে কি মুৰ্গী এজনী খাবলৈ অনা গৈছিলে তাৰ পিছত উ মৰম লাগিলে পুহিলো এতিয়া মুৰ্গীজনীৰ পাই বহুত
আৰু আৰু কি জানানে পোহা বস্তুটোো তোমাৰ খাবলৈ মন নাযায় হয়নে
কি কৰিলো মানে মুগীজনী হাঁহৰ কণী দোহালি দিলো উমনি এতিয়া বহুত ধুনীয়াকে ফুটালে নহয় অ মূৰ্গিকে দিলো বহুত ধুনীয়া হয় বহুত ধুনিয়াকে ফুটালে অ এতিয়া চাৰিটা আছে এতিয়া ম এই মানে কণী পাৰও কণী পাৰও হৈছে হাঁহ কেইটাকি আৰু মুৰ্গী দুজনীয়ে উমনিও লৈ আছে
ভাল ভাল তোমাৰ হাঁহৰ হাঁহৰ পৰা বহুতখিনি তোমাৰ লাভ হয় দেই
অ হয় হয়
তুমি সেই দুইবিধে ভাল অ আৰু বেছি মানে সোনকালে হয় মানে সেইটো আৰু বস্তুটো কম দিনতে তোমাৰ
বোৰক যে ইমান চাই অ মুৰ্গী বোৰক যে ইমান হেৰি কৰি
থাকিব নালাগে হাঁহ মুৰ্গী একোৱে নালাগে জানা নিজে নিজৰ খাদ্যবোৰ বিচ বিচাৰি ল'ব অ'ত ত'ত ঘূৰি ফুৰা খালি তোমাৰ এই প্ৰথম কেইদিন
প্ৰথম কেইদিন অসুবিধা হয় আৰু এই সোমোৱা সময়ত সন্ধিয়া সেতে সোনকালে সোমাব নিবিচাৰে মানে পোহৰ হৈ থাকিলে সিহঁতে
অ এই ভিতৰত ভৰাই দিও নহয় আকৌ মানে ওলাব পৰা ৰাস্তা এটা আছে আকৌ ওলাই আহে সেই সন এতিয়া এন্ধাৰ হ'ব আৰু এন্ধাৰ হোৱাৰ লগে লগে সোমাই আৰু তেতিয়া
অ এইবাৰ মই কি কৰিম বুলি ভাবিছো তাকে পঁচিছ হাজাৰটো পালে এয়া এতিয়া উম মানে হাঁহেও উমনি লৈ আছে মূৰ্গিও উমনি লৈ আছে যে পুখুৰী এটা আছে নহয় আমাৰ পুখুৰীটো বোলো অলপ বেৰি দিম এই নেটটো যে পাই যে এ জেওৰা নিচিনা দাঠ নেটটো সেউজীয়া যে অ সেয়া আনি পেলাই বোলো বেৰি দিম যাতে মানে আমাৰ আমাৰ ঠাইৰ পৰা বেলেগত যাতে
উম অ', তুমি সেইটোও কব পাৰা আৰু যেতিয়া তুমি পুখুৰীটো ফিচাৰী এটা কৰিবাই ন' তেতিয়া কি কৰিব তাতে মাছো দি দিব
অ', তেতিয়া মানে একে ঠাইতে থাকিব, বা আমি বিচাৰি ফুৰিবও নালাগে।
আহ হাঁহখিনিৰ কাৰণে সুবিধা আৰু তেতিয়া অ'
মানে অকল পুখুৰীটোত নহয় মানে চাৰিওফালে বেৰি দিম আৰু
মই মানে ভাবিছো ফাৰ্ম নিচিনা এখনহে খুলি দিম লাহে লাহে
বোৱাম আৰু
তেতিয়া মানে তাতে আৰু গোটেই খিনি খাদ্য বা বাচন বৰ্তন যি যিল লাগে গোটেই খিনি বা এই
এ মই আকৌ হেৰি ভাবিছো অ', অ'। অ', মই আকৌ তেনেকে অ', মই আকৌ ব্ৰইলাৰ নিচিনা কাম নকৰো বুলি ভাবিছো মানে সিহঁতক ধান চাউল ভাত সেইবিলাক বস্তু দিম খাবলে, দানটো নিদিও দানাটো নিদিও মানে লোকেল নিচিনা যাতে হৈ থাকে তেনেকে এটা বনাই পেলাই তেনেকে ৰাখিম বুলি ভাবিছো, উম মানে তোমাৰ অ', নেট নেটটোৱেদি মানে য'ত য'ত জ্বলেতকে দিম দেৰি তাৰ ওচৰতে ঘৰ এটা বনাই দিম উম চাৰিকাষটো বেৰি দিম আৰু, অ', তেতিয়া ঘৰ এটা বনাই দিম অ', ঘৰটোৰ ভিতৰত তেতিয়া ৰাতি সোমাব দিনত তেতিয়া চাৰি ফালে চৰি ফুৰিব হয় তেতিয়া লোকেল নহয়, লোকেল হোৱা থাকিব আৰু, দানাটো খোৱালে হেৰি হ'ব উম অ', আৰু ইমান সোনকালে মানে ডাঙৰ হৈছে হাঁহকেইটা দেখি
হৈছে অ', আৰু তোমাৰ মাঘৰ মাঘ মাঘ বিহুৰ সময়ত মানে এনেকুৱা ধুনীয়া তেল হয় ন' হাঁহ হাঁহৰ আৰু তেতিয়াও দামটো উঠে দিয়া হাঁহৰ উম, মাঘ এইকেইটা দিন সঁৰিয়হ ফুলাৰ দিনত মানে তোমাৰ ইমান ধুনীয়া হয় আৰু মানুহে বিচাৰে সেইকেইটা দিনত হাঁহ খাবলৈ খুব বিচাৰে তেতিয়া তুমি ভাল মূল্য তাত মানে বেচিব
অ', এতিয়াই এতিয়াই আমাৰ মানে মতা হাঁহ দুটা আছে মাইকী দুজনী আছে। এটা মতা মানে বেছি দিম যে, সেইটোতে এতিয়া কিবা এটা পাম চাগে হয়
পাবা পাবা আমিও চাৰি, পাঁচটা মান এনেকে মুৰ্গী বেচিলো মানে তোমাৰ ভাল দাম পোৱা যায় এ দিয়া কেজিত কেতিয়াবা চাৰে চাৰিশ পাঁচশ এনেকুৱালৈ হয়।
মুৰ্গী বেচিলো দিয়া, কেইটা কেইবাটাও বান বেচিলো অ', কেইটা মানে আমাৰ কেইবাটাও বান্ধ বেচিলো।
অ', হৈছিলে ন' আমাৰ উমনি দিয়াই আছো
প্ৰথমবাৰ অ', প্ৰথমবাৰ মানে যে হৈছিলে প্ৰথমবাৰ মানে নেবেচিলো। খোৱা মতা মানে মতা পোৱালি কেইটা খালো ভগাই কৰি মাইকীকেইজনী মানে থাকিলেই যে তিনিজনী থাকিলে এতিয়া মাইকী চাৰিজনী হ'ল তেতিয়া
তাকে কিন্তু কেতিয়াবা এনেকুৱা লাগে ন', ঘৰৰ বস্তুতটো মানে খাবলৈ মন নাযায় কিন্তু উপায় নাই, তুমি তুমি কি হয় আৰু মানে বজাৰৰ পৰা কিনিব গ'লে কেতিয়াবা তোমাক এনেকে ল লোকেল বুলি ক'লে সোণালি নে কি এবিধ পায় হেনো অ', এনে দি দিয়ে আৰু তোমাৰ এইটোটো মুৰ্গীটো কাটি পলা দিয়ে ন' কাটি পেলাহে বিক্ৰী কৰে আৰু মানে লোকেল টো পোৱাই নাযায় দিয়া।
অ', নহ নাপায় আৰু মই মানে ছোৱালীজনী খুৱাব লাগে যে তাইক খুৱাব বুলিয়ে মানে মই ৰাখিলো। নুপুহিলো এনেই আকৌ আমাৰ নোপোহে। উম তাইক বোলো অ', সেইকাৰণে এতিয়া বা বেয়া লাগিব নাখালেও নহয় ন তাইকতো খুৱাব লাগিব তাইক কৌ মই বইল বইল কৰি অ মই আকৌ তাইক বইল কৰি মানে চুপ বনাই খুৱাও ভাজিলে বা অ ভাজিলে বা হেৰি তৰকাৰী বনালে তাই আকৌ নাখায় খাবলৈ ইমান ভাল নাপায় আকৌ মছলা চচলাও দিয়া সেইকাৰণে মই অকনমান াইলে অ কুকাৰ কুকাৰত দি তাইলে অকনমান চুপ বনাই দিওঁ তাত দিয়া অ', গাজৰ
বিট এনে অ', বিট দিবা আকৌ এই বিনতটো দিবা মটৰ দিবা তেনেকে দি তাৰপিছত আলু চালু দি ধুনীয়াকে সেইটো এটা আদা নহৰু দি দিবা পেষ্ট এটা
অ', তাই মানে জোলখিনিও খায় আৰু সেই তাত দিয়া মাংস খিনিও খায়। তাত দিয়া মাংস খিনি খাই ভাল পায় অ'। আৰু মছলা নাই বা ভাজা নহয় যে ধুনীয়া কোমল
সেইটো সেইটো তোমাৰ একো নাই মানে ল'ৰা ছোৱালীক খুৱাব পাৰি শক্তিৰ
পোৱালি এটা তেনেকে খুৱাম খাম কৰি ভাবি আছো
হয় হয় উম ল'ৰা ছোৱালীৰ কাৰণে সেইটো বস্তু ভাল আৰু বহুত ভিটামিনৰ উম
ে ময়ো খাই ভাল পাওঁ অণ গৰমে গৰম
অ ভালে লাগে দিয়া চুপতটো অ জালুক আৰু আদা নহৰু অকণ দি দিলে তোমাৰ বেলেগ নালাগে আৰু
অ বেলেগ মই নিদিও যেনিবা একো জালুক দিওঁ অ তাকো কমাই দিওঁ তাই খাব নোৱাৰে অ খাপ তাই খাব পৰাকে দিওঁ আৰু
নাই ভাল ভাল তোমাৰ এই এইবিধ বস্তু যদি তুমি ভালকে কৰিম বুলি ভাবা ঘৰত ৰাখি তোমাৰ বহুত খিনি মানে লাভ হয় সুবিধাও আছে আৰু তুমি এনেকুৱা হয় বিক্ৰী কৰিবলে বাৰ মানে বিক্ৰী কৰিছো এই বেপাৰীয়ে মানে ঘৰৰ পৰাই লৈ যায়হি
আমাকতো সুধিয়ে থাকে আমিহে এতিয়া নেবেচো নেবেচো কৈ আছো সুধিয়ে থাকে উম ভাল নালাগে আৰু উম বহুত কমতে যায়গৈ ন অকনমান ডাঙৰ হলে ভাল এ এবাৰ যে আমি বিহুত মাঘৰ বিহুত নেকি পালো দিয়া আঠাইশশ পালো এটা বান বেচিছো আৰু অ ছটা নে ছটা নে সাত
উম নহয় লাভ আছে এইটো বিকটোত মানে কি দাম ধুনীয়া দাম এটা পোৱা যায় য হাঁহ মুৰ্গী অ এই তুমি সেই তাকে বিহুৰ সময়ত যে পাঁচশ চাৰে পাঁচশ ছয়শলে হয় হয়নেে কেজি সেইটো এটা ভাল
তাকে অ মুৰ্গী বেচিছো তেতিয়া হ হ অ', অ' হা বেচা হোৱা নাই বাৰু তেনেকে এইবাৰ আকৌ দিছো বাৰু এইবাৰ উমনি এইবাৰ হৰত
উম উম আমাৰো দিয়া হৈ আছে কেইবাজনী এতিয়া কেইজনী কেনেকুৱা হয় মানে আৰু বহুত মৰে দিয়া পোৱালিবোৰ বহুত মৰে অ বহুত খিনি অ এই সৰু হৈ থাকোতে মানে সেই খিনি বহুত কষ্ট হয় সেইকেইটা দিন অকনমান ডাঙৰ হোৱাৰ পিছত তেতিয়া আৰু অসুবিধা নাই সেইকেইটা হয় যায়গে
এই হেৰি মানে সিহঁতে নাজানে যে অ আমাৰো এবাৰ একদম পানীতে পৰিবেলাই মৰি আছে নহয় সিহঁতে উঠিব নোৱাৰিলে মানে খাবলৈ দিয়া পানী বাচন টোতে পৰিব মৰি আছে দেখি পিছত ইমান বেয়া লাগিছে মানে নেযা উঠ ৰাখিব নোৱাৰিলে সৰু পোৱালি যে
অ এ সৰু সৰু হেই দেই মানে বহুত খিনি মৰি যায় একো নাই তেতিয়া ভয় নাই
হয় নাই আৰু প্ৰথমতে হয় আৰু
প্ৰথমতে হয় মানে উম আৰু কেতিয়াবা যে এনেকে বেমাৰ আহিলে সেইটো বেয়া লাগে। ন বেমাৰতো আহিলে মানে কি হয় তোমাৰ গোটেই খিনিয়ে সমানেই নাইকিয়া হৈ যায়। সেইটো এটা ভয় লগা হয়।
মাজে মাজে যে হেৰি কৰিবা এই খোৱা বস্তু ভাত চাত। দিয়া ভাত দিয়া নে নাই কেঁচা জলকীয়া দিবাচোন
হয় নেকি
দয়াতো বহুত মানে ভাল ঔষধি গুণ
মানে কি জলকীয়াাতটো কি এনেকে মোহাৰি দিলেই হ'ল
মোহাৰি মানে নহয় কাটি বা কাটি পেলাই কেইটামান কাটি পেলাই তাতে দিলেই হ'ল মিলাই পেলাই।
অ' ভাতৰ লগতে আৰু অ' আমি এনে ঔষধ আনিহে দিওঁ বাৰু ঠিক আছে দিয়া পিছত আকৌ কথা পাতিম ৰ'বা মোৰ কাম এটা আছে।
অ', অ' হ'ব দিয়া।